আ নহ' অ', পাইছোঁ। কি কৰি আছা এতিয়া?
অ', অলপ আগত শুই উঠিলো ৰ'বা অলপ মানে দুপৰীয়া ভাত খাই উঠি অলপমান শু মানে। এতিয়া অলপ গাটো ভাল লাগে আৰু অ', তুমি এনেকুৱা শুৱাৰ অভ্যাস আছে নে নাই দুপৰীয়া?
এ নাই দুপৰীয়া মই শু, এই শুৱা নাই এই গৰম পৰাৰ পৰা শুৱা নাই।
অ', হয়, হয়।
গৰম পৰাৰ পৰা টোপনি নাহে।
উম এইটো হয় বাৰু, গৰমতে ঘামি যামি শুই থাকিব লাগে, ফেন যদিও চলে মানে কোনো কাম নাই আমাৰ ইয়াত। ফেনে কামেই নিদিয়ে।
তাকেইটো এতিয়া ক'বাত যাবা না কি?
অ', এপাক মানে বজাৰ যাব লগগীয়া আছিল ৰ'বা, এই মই কিবা জোতা এযোৰ আনিছিলো যোৱাকালি। সেইযোৰ মানে এতিয়া ন' মানে এতিয়া চাইজত হোৱা নাই মাহঁতে যায় লৈ আহিছিল। যোৰ মিলা নাই, অলপমান ডাঙৰ একচাইজে আনো নেকি তাকে এনেকে যাম। তুমি ঘৰতে আছা নে কি? তুমি ঘৰতে ঘৰতে আছা?
ঘৰত যাম ৰ'বা। গধূলি এনে যাম। এই মই ফুৰিব যাম চফৰ পিনে।
অ' অ' তোমালোকৰ ঠাইখিনি কি আছিল? কৈছিলে নামটো পাহৰিলোঁ।
উম, ফ্ৰাই
ৰঙিয়া তৰলী ন অ' অ'।
হয়।
হয়।
মই এইবাৰু এটা বিষয় আজি ওলাম বুলি ভাবিছিলোঁ মানে তোমাৰ এসময়ৰ কথা মানে ওলাব সময়ৰ মূল সময়ৰ মূল্য
অ সময় সময়টোতো আমি সময়মতে চলিব লাগে সময়মতে অতি মূল্যৱান অ মানে শব্দৰ বিষয়ে তুমি ক'লা। যদি সময়ৰ টিকনি তাৰ মানে আগফালে ঘূৰে বুলি কোৱা হয়। আগৰ পৰাই কয় গতিকে সময়মতে যদি আমি কাম বোৰ নকৰো আমাৰ বিপদেই হয় দিয়াচোন নাই কি কোৱা?
হয় হয় তেনেকুৱাই মানে সময়ত কাম কৰিলে ভাল। তেনেকুৱা সময়ত।
উম কাৰণ কোৱা হয় মানে সময় কাৰো বাবে নৰয়। সময় হয়নে, এতিয়া আমি অকণমান জিৰণি লওঁ বুলি ভাবো হ'ব দে মই অকণমান জিৰণ লৈ লওঁ কিন্তু সময়তটো জিৰণি নলয় টো সেই ছেকেণ্ড ঘন্টা মিনিট চলিয়ে থাকিব।
হয় হয়।
তাকেইতো মানে সেইদিনা মই এটা মই বস্তু উপলব্ধি কৰিছো যে- অ। এই মই সেইদিনা ধৰা নতুন বছৰ সোমাইছিলে আজিৰ পৰা কেইদিনমান আগত। এতিয়া আজি ছয়টা মাহ শেষে হৈ গ'ল আৰু ছয় টা‌ মাহৰ পিছত নতুন আৰু এটা বছৰ শেষে হৈ যাব। কিমান মানে বহু মই ভাবো বহুত মানে সোনকালে গৈ আছে সময়ত।
হয় মানে সাত মাহ গলে এতিয়া ৰাণিঙত পৰিলে। সাত মাহত ভৰি দিলে আৰু ছয় মাহ পাঁচ মাহ আছে তোমাৰ।
হয় হয়।
তাকেইতো সময় যাই আছে ৰবা, সময়ৰ মানে লগত আমি আগবাঢ়ি যাব পৰা নাই।
নাই হয় হয়।
তাৰ মানে সময়ো যাই আছে কিন্তু আমি তেনেকেই আছো দেখোন আগত দৰে।
তাকেইেতো এতিয়া মানে হয় হয়- সময়ৰ লগত আগবাঢ়ি যাব নোৱাৰিলে মানে আমাৰ পিছলৈকে বহুত বিপদ হৈ যেনেকে ধৰা আমি মই টা উদাৰণ দিও সৰু কালত আমি মানে যেতিয়া গৰম বন্ধ বা ঠাণ্ডাৰ বন্ধত আমাৰ যে গৃহ কৰ্মবিলাক দিয়ে সেইবিলাক মানে আমি ভাবোঁ যে এই হ'ব সময়টোত বহু একমাহ ত্ৰিশ দিন আছেই এ এতিয়া অলপ ফুৰি ফুৰা ফুৰি লওঁ ঘূৰি লওঁ আৰামচে কৰিম এসপ্তাহত কৰি দিম। সেনেকে ভাবো সেনেকে ভাবোতে ভাবোতে সেই এসপ্তাহটো আহে আহি যোৱাৰ পিছত মই হ'ব কৰিম এই চাৰিদিন তিন দিনত হৈ যাব মোৰ। এনে ভাবি ভাবি ভাবি তিনদিন চাৰি দিনত যি দৌৰা দৌৰিকে কৰো। তাপিছত গৈ থৈ আমাৰ পিছত বহি যেতিয়া ধৰ চাব চালে অ তুমি কি কৰিছা এইবিলাক ইমান ধৰা ধৰিকে ইমান কম কম লিখি থৈ দিছা সেনেকৈ আমাৰ সেই কামটোও বেয়া হয় গৃহ কৰ্মতো নম্বৰ কম পাওঁ। পিছত মই সেইটো উপলব্ধি কৰিছো যে মই অল সদায় যদি অলপ অলপকৈ কৰিলো হয় মতো হৈ গ'ল হয় কি কোৱা তুমি?
ঠিকেই মানে এইটো হয়তো মানে কাম বিলাক সময়ত সময়ত মানে তুমি তুমি পঢ়াৰ কথা কৈছা যেতিয়া আমি পঢ়ি আছো হেল্ল'
হয় হয় এইটো সকলো ক্ষেত্ৰতে বাৰু অকল পঢ়া বুলিয়েই নহয় দেচোন ন। যিকোনো কাম হ'ব পাৰে কিছুমানে অ এই চাকৰিয়াল বিলাকে কামবিলাক যে এই ৰাখি থৈ দিয়ে পিছত কৰিম বুলি।
হয় তাকেই তো চব কাম মানে সময়ত মানে কৰিলে ভাল আৰু তোমাৰ এতিয়া আমি মানে সময় যাই আছে মানে আমাৰ বয়স বিলাকো যাই আছে আমি ডাঙৰ হৈ যায় আছো। ডাঙৰ হৈ লগাই তোমাৰ এতিয়া চিন্তা ধাৰা বিলাক বেলেগ হৈ হৈ যায় আছে। তোমাৰ আগতে সৰুতে মানে চিন্তাধাৰ বেছি চিন্তা কৰিব নালাগে, খেলা আৰু তোমাৰ খোৱা পঢ়া এইবিলাকে। এতিয়া তোমাৰ ঘৰৰ চিন্তা আহিলে নিজৰ কেৰিয়াৰৰ চিন্তা নিজৰ নিজৰ চিন্তা সেইবিলাক আৰু পৰিয়াল হেৰি কৰিব লাগি- এইবিলাক চিন্তা হয় মানে সময়ৰ লগে লগে মানুচে চবৰে চিন্তা থাকে তোমাৰ কিছুমানৰ টকা পইচাৰ হয় কিছুমানৰ বেলেগ চিন্তা থাকে তোমাৰ
হয় কিন্তু মানে আমি সময়মতে যদি মানে কাম বিলাক কৰি যাওঁ নহয় এই সময়ৰ কাম সময়ত তেতিয়া মানে আমাৰ ধৰা সেই যিটো চিন্তাৰ কথা ক'লা তুমি হয়তো অলপমান হ'লেও কমিব নেকি ন উম আমি সময়ৰ কাম সময়ত নকৰাহে চিন্তা হয়
হয় তেনেকৈয়ে আৰু তোমাৰ মানে হবত হেৰি কৰিলে ভাল
উম উম
তেনেকুৱা মানে সময়তো যাই আছে ৰ'বা এতিয়া মানে একো কৰিব পাৰা নাই তেনেকুৱা টাইপ হৈ আছে মানে চাকৰি বাকৰি চিন্তা তাপিছত তোমাৰ এইগিলা তুমি কি ভাবা মানে মানুহেটো চাকৰি পালে চব শেষ হৈ যায় তোমাৰ মতে কি চাকৰি পালে চব সমস্যা সমাধান হৈ যাই নেকি
আজিকালিতো মানে আমাৰ সমাজত প্ৰায় তেনেকুৱা ধৰণৰে চিন্তা -চৰ্চা চলি আছে য মানে সকলোকে আগতে কৰ্ম সংস্থাপন থাকি ঘৰৰ পৰাও কয় বা সমাজত কয় বোলে ইমান বয়স হ'ল ইমান পঢ়িল এতিয়া আকৌ দেখোন সি লৰাটো বা ছোৱালীজনী এনেকুৱা ধৰণৰ কথা বতৰা কৰোৱাৰ ফলত। মানে, গতিকে ভাবা হয় যে তাৰমানে চাকৰি হ'লে বিশেষকৈ মানে চৰকাৰী চাকৰি পইচা তাতে দৌৰে সকলো হ'লে ভাবে যে আৰু হৈ গ'ল আৰু এতিয়া সময়মতে চ'ব বিলাক হৈ যাব ঘৰৰ বন্ধা গাড়ী লোৱা কিবা কিবি সেনেকুৱা ধৰণৰ মানে ভাবে।
কিন্তু, এতিয়া সেইটো কথাই নহয় দেচোন মানে, এতিয়া এনেকুৱা হৈছে এক লাখ চাকৰি ওলাই বিশ একলাখে মানে আবেদনো কৰে। তেনেকুৱাত মানে ক'ত মানে সকলোৱে চৰকাৰ চাককাৰী চাকৰি পাব। গতিকে, আমি ব্যৱসায় চেব্যৱসায় বিলাকতো অলপ
নহয় ব্যৱসায়টো যে চ'ব হেৰিতে আছে তোমাৰ চ'ব বস্তু যদি ভাল লাগা চবতে ভাল। মানে তোমাৰ কিন্তু এটা বস্তুত লাগিলে ভালকে লাগিব লাগে। ব্যৱসায় কৰিলে টকা পইচাৰ অলপ যোৰ লাগে বাৰু। এতিয়া বহুটকাই লাগে এটা ব্যৱসায় কৰিব লাগিলে। কিন্তু, যেতিয়া মানে সৰুৰে পৰা ব্যৱসায় কৰিবা এটা সময়ত ভাল হ'ব। যদি তুমি ভালকে কাম কৰি থাকা।
ঠিক কথা কৈছা। অ' হয়তো সময় দিব লাগিব সেইমতে।
সময় দিব লাগে হয় আৰু তোমাৰ চাকৰি ক্ষেত্ৰতো তেনেকুৱা পঢ়িলে থাকিলে অলপ তুমি হেৰি কৰিব লাগিব, তাৰ ওপৰত চৰ্চা লাগিব, পঢ়িব লাগিব।
হয়, ঠিকেই কথা কৈছা মানে যি কামে কাম নকৰি কৰক মানে ভালদৰে কৰিলে মানে সফলতা পাবই ন
হয়, হয়, হয় তেনেকুৱাই আৰু
ঠিক কৈছা, মই এইখিনিতে এটা কথা মনত পৰিছে ৰব মানে এজন ডাঙৰ মানে ব্য্ৱসায় এজনে কৈছিলে যে যে মানে এ তেখেতৰ মানে এটা খুব মানে ডাঙৰ এটা ৰোগ হৈ আছিল হা। কেঞ্চাৰ ৰোগ। পিছত তেখেতে মানে ভাবিলে যে হ'ব, মোৰতো টকা পইচা আছেই, মই হ'ব মই ডক্টৰক যিমান টকা লাগে দি দিম মই। ঠিক কৰি ল'ম। সেনেকে ভাবোঁতে - ভাবোঁতে তেখেতে এটা সময়ত ডক্টৰৰ ওচৰলৈ গ'ল। যাওঁতে ডক্টৰে ক'লে, আপোনাৰটো ইতিমধ্যে বহুত পলম হৈ গ'ল। আপুনি আগতে আহিব লাগিছিল। আপোনাৰ এতিয়া সময় নাই। আপোনাৰ এতিয়া ফৰ্থ ষ্টেজ কেঞ্চাৰৰ। সেনেকৈ কোৱাত তেখেততো আৰু চিকিৎসা নহয় হোৱাত তেখেতে মই মানে শেষ মুহুৰ্তত কৈছিল যে মই অবাব ত বহুত সময় অপব্য় কৰিলো। এতিয়া সময়ে মোক নষ্ট কৰিছে। গতিকে চোৱাচোন কিমান ডাঙৰ কথা এটা কৈছে তেওঁ।
হয় - হয় - হয়। তাকেতো, সময়ত চব বস্তু কৰিব লা গিব। তোমাৰ চব বস্তুৱে কৰিব লাগিব, অকল বেমাৰ বুলি নহয়। চবতেই মানু। চব- চব সময়- সময়ে আমি- আমি মানে সময়ৰ ল লগতে জীয়াই আহিছোঁ মানে এতিয়া, মানুহে সময়ৰ লগতে যুঁজি আছে।
এক ঘন্টা তা আমি এনেই নিয়াও। ভাবো একঘন্টা হে গৈছে, একো নহয়।
এক ঘন্টাইদি এক ছেকেণ্ডৰ এক মিনিটৰো বহুত মূল্য আছে। হয়, তোমাৰ চাবাচোন ডাঙাৰ মানুহবিলাকে এক মিনিটতে কিমান ইনকাম কৰে, তোমাৰ যিবিলাক হয় এই এলেন মাক্সে বোলে মই শুনা মতে তোমাৰ মিনিটত কিবা দশ কোটি নে দশ লাখকে ইনকাম কৰে। হয়, এক মিনিটত।
হয় - হয়।
বাছ এতিয়া এক মিনিটত সিহঁতৰ দশ কোটি বা দশ লাখ টকা ইনকাম হয় তে সিহঁতে মানে কিমান সময়ৰ মূল্য আছে?
তাকেইটো ঠিকেই কৈছা গতিকে আমি এক মিনিট সময়ো মানে এনেই ইায়াতো যেনেকে আমি ধৰা এই ৰাস্তাৰে এম্বুলেঞ্চ এখন গৈ থাকিলে যে আমি এম্বুলেঞ্চক বাট এৰি দিওঁ হয় ন কিন্তু সেই এম্বুলেন্ঞ্চত থকা ৰোগীজনেহে জানে যে তেওঁৰ বাবে এক মিনি মিনিট সময়টো কিমান মানে মূল্যবান
এক মিনটত হয় এক মিনিটত মানুহ এটা জীয়াইও যাব পাৰে সময়ত পালে এক মিনিট মানুহ এটা মৰিও যাব পাৰে জ
ঠিক কথা কৈছা
তেনেকুৱা তাৰ মানে সময়টো বহুত হেৰি হ'ল মানে আমি ভাবিছো সময়ত যাই আছে আমাৰ মতে নো কি এক মিনিট এক ঘন্টা এনে আছো আমি ঘৰতে আছো তেনেকুৱা একো কাম কিছুমানৰ মানে এক মিনিটটো বহুত
হয় হয়
কেতিয়াবা আমাৰো হয় চাবাচোন কৰবাত মানে যাব লাগিলে তাৰাতাৰি লাগি যায় বহুত টাইমৰ মূল্য হৈ থাকে
হয় হয় গাড়ী এখন ব যেতিয়া আমি সময়ত নাপাও এই ইমান দেৰি লাগিছে আজি ইফালে মোৰ দেৰি হৈছে যাব
হয় হয় তেনেকুৱা ধৰণৰ বস্তু বিলাক তেনেকুৱা হয় ঠিক আছে দিয়া ৰাখিছো আজি
অঁ হ'ব দিয়া ভাল লাগিল থিক আছে ধন্যবাদ